শুনিছা?
অ', শুনিছোঁ শুনিছোঁ কি কৰিছা?
এই আছোঁ শুই।
শুই আছা নেকি। শুবলৈ পাৰিছা তেতিয়া হ'লে ন। ৰ'দ নাইদিয়া নি এইটো চাইদে।
পোৰা ৰ'দ দিছে।
দিছে ন, আজি দিছে আৰু দেই। কালি দিছিলে নাই ৰ'দ? কালিতটো চাগে বৰষুণ।
নাই কালি ৰ'দ দিছে পোৰা।
কালি ৰ'দ দিছে নেকি ইয়াত কিন্তু কালি বৰষুণেই আছিলে, আজিহে ৰ'দ দিছে।
কালি বৰষুণ দিছিলে নেকি?
উম কালিটো বৰষুণ মানে, বৰষুণ দিয়া নাই আৰু অলপ অলপ মানে ডাৱৰতো বতৰটো ডাৱৰীয়া কৰি আছিলে ৰ'দ দিয়া নাছিলে খালি ইমান। অলপ চলপ দিছিলে আৰু আজি অলপ দিছে ৰ'দ।
অ'
ৰ'দ দিছে কিন্তু এতিয়া এফালে বোকাহে হৈছে। আমাৰ মানে কি হয় ৰ'দ দিলে, আমাৰ দিহিং খন আমাৰ ৰ'দ দিলে বাঢ়ে।
দিহিংখন
হয় ৰ'দ দিলে দিহিংখন বাঢ়ি যায়।
অ'
বৰষুণ দিলে দিচাং বাঢ়ে।
উম্।
ৰ'দ দি ৰ'দ দিলে আকৌ দিহিং বাঢ়ে। ৰ'দ মানে, যদি বৰষুণৰ বতৰত যদি ৰ'দ দি দিয়ে। তেতিয়াহ'লে মানে দিহিংখন বাঢ়ি যায়, পানীটো আমাৰ এইফালে মানে দিহিং নৈ আছে। তোমাৰ দিহিং নৈ পানী পুৰা হেৰি হৈ আছে এতিয়া মানে বহুত উম পানী বহুত বাঢ়িছে মানে কাৰণ বাহু বাহু হৈ আছে। সেইটো কাৰণেই। ৰ'দ দিছে এইফালে দিগদাৰ হৈছে। বৰষুণ দিলে আকৌ সফালে দিগদাৰ হ'ব।
অ তোমালোকে তিয়াহলে পানীত নপৰাকে পৰি নিদিয়াকে আছা আও।
বৰ্তমানতো আছোঁ বৰ্তমানটো আনকি পথাৰতো পানী নাই গতেই শুকাই গৈছে পথাৰ।
অঁ
তেনকা হৈছে।
বহুত ভাল কথা, নাই যদি। আমাৰ ফালৰ নিচিনা নাই, উম্
শুনিছোঁ তাকে এফালে বোলে বহুত পানী হৈছে তাকে, এতিয়া শুকাইছে নাই বাও অলপ-চলপ?
উম্ শুকালে।
শুকালে ন? অঁ', তোমালোকৰ মানে ঘৰতে পানী নাই এতিয়া আৰু? আ-আগলে সেইফালে আছে নি? তোমালোকৰ ওচৰত। আগলে তোমালোকৰ আগলে ক'বালৈ আছে নি পানী, তোমালোকৰ সেইটো চাইডে?
তো নাই এইফালে আৰু বালিখুৱা চাইদে আছে বেলেগত নাই।
অঁ অঁ।
উম, কমিছে, সেইফালে বাঢ়িছে আমাৰ ফালে কমিছে। বাছ
এইফালে এতিয়া নদীখন মানে পানীবোৰ চব এইফালে গুচি গুচি আহিছে এইফালে বহুত পানী হৈ গৈছে।
উম উম্। টীয়ক, চি কে বি এইবোৰ কলেজ মানে কালি গোটেই ডুবি আছিলে কালিটো চব।
অ' চি কে বি টো পুৰা অৱস্থা বেয়া হৈ গৈছে বোলে চি কে বি কলেজত। সেই এতিয়া, কি হয় আউ!
ধ্বংস বাৰু এতিয়াতো খাবলৈও বহুত দিগদাৰ পাচলি এইবোৰ কি খেতি-বাতি ক'ত কি আছিলে এইবোৰতো চাগে গোটেই মানে উটি চেজ হৈ গৈছে ন? হেল্ল'
মানে
হেল্ল'
ঢৌ দিলৌ
হেল্ল' অ এতিয়া, এতিয়া শুনিছো তুমি শুনিছা? অ'। কি কৈছিলা?
এঁ' নহয়তো ধান-চানবোৰতো মানুহে ৰুইছিলেহে এতিয়া আকৌ হেৰিয়ে হৈ গৈছে।
বহুতৰ ধ্বংস হলে মই কালি এতিয়া আমাৰ এফালে গৈছোঁ এইবোৰত তোমাৰ ইমান টা এবোৰ মানে বেয়া হোৱা নাই, আগতে অলপ যিবোৰ ৰুইছে। ত' যিবোৰে অলপতে ৰুইছে মানে সেইবোৰৰ কিন্তু বেয়া হৈছে।
অ' আমাৰ ইয়াততো অলপতে বেছি দিন হোৱাই নাই ৰুৱা এতিয়া কি হয় মানে অ তোমালকৰ তাত যিবোৰ মানে অলপ ডাঙৰ হৈ গৈছে সেইবোৰ কথা কৈ-
অ', যিবোৰ মানে হ'ল অলপ দিন ৰোৱা। ডিমৌবাৰী ইমান বেয়া কৰা নাই কিন্তু কিছুমানৰ মানে সুত ব-হুত যিবোৰত বৈছে মানে সেইবোৰ মানে বেয়া হৈ গৈছে আউ, বহি গৈছ-
অ', আচ্ছা আচ্ছা আচ্ছা অ'।
উম্।
এ, এতিয়া কমিছে যদিও ভালেই হৈছে, তোমালোকৰ গৰু-চৰুবোৰ কেনেকে আছিলে পানী হওঁতে?
গৰুটোতো আমাৰ- তোমাৰ পানী হওঁতে পানীতে ঘূৰি ফুৰিছে।
অঁ তেনেকে আছে আৰু ন?
উম, মানে বিপদতে বিপদ গোহালি ঘৰটোও ভাগি থাকিলে।
অ কেনেকে
হা
গোহালিঘৰটো কেনেকে ভাগিল
গোহালি ঘৰতো এই বান্দৰ জপিয়ালে ক
বান্দৰ জপিয়ালে।
উম, বান্দৰ জপিয়ালে মানে বাঁহ সেইটোত ক অ বান্দৰটো বুৰা আছে আমাৰ ক আছে কঁঠাল মানে খাবলে আহিছে কেনেকোৱা উতপাত ঘৰত টিং মানে ফুতাও ফুতাও
অ
বহুত উৎপাত কৰে ধ্বংসও কৰে মধুৰীজোপা জপিয়াই জপিয়াই ভাঙি পেলালে তাৰপা মধুৰিজোপাৰ লগতে মানে গোহালি ঘৰটোও আছিলে
আচ্ছা
অ তাৰ এতিয়া সেই গোহালিঘৰটো মানে সেই গছজোপা ভাগিলেই তাৰপা সেই অলপ মানে চাইডলে ভাগি আছিলে টিং চিংবোৰ বেয়া হৈ আছিলে। তাৰপা আৰু তাহাঁতি মানে পুৰা জপিয়াই ন বান্দৰবোৰে
অ
জপিয়াই জপিয়াই ভাঙি দিলে গৰুজনীয়ে পোৱালিটোৱে তাতে আছিলে ভাল অ ভাল মানে তোমাৰ গৰুজনী গাত নপৰিলে টিং
আহ ক
অ এটা চাইডত পৰিছে ভাগ্য ভাল
অ এতিয়া মানে গোহালি ঘৰটো কমপ্লিট ভাগি গ'ল আও চাগে
অ অ গোহালি কমপ্লিট ভগা নাই এটা চাইডে উঠি আছে এটা চাইড ভাগিল
এতিয়া আকৌ বনালে নে কি নে নাই বনোৱা
নাই ক'ত মানুহে পাবলে নাই বনাবলে
অ এতিয়াতো চবতে পানীও হৈছে দিগদাৰ হৈছে উম
আদিবাসীতো এনেও মানে মানুহ পাবলে নাই এইবোৰ কিবা
ত' তোমালোকৰ বাগানৰ ফালে পানী হৈছিলে নাই
নাজানো দেই হব পাই চাগে এইবোৰ গোটেই বুৰি আছে এইবোৰ গাঁও
অ অ অ এতিয়া অ এইফালে যোৱাও নাই মানে কি বাগানৰ চাইডে
নাই যোৱা কোন গৈছে কালি পানী গৈছেহে
অ আচ্ছা তাত যদি বাগানত যদি এনেকে পানী হৈ যায় ত বেয়া বেয়া হৈ যায় নেকি হেৰিবোৰ
পানী বেয়া নহব চাগে এইবোৰ
অ সেইবোৰ
এহ বাগানত পানী হৈছে নাই বাৰু নাজানো চালে হয়টো ৰাস্তা উখ হয় জেগাতো অলপ
অ অ আচ্ছা
উম বাকী চব পানীতো চবতে হৈছে ক'ত কি হৈছে সময় গম নাপাওঁ আৰু দেই আছে আও এবোৰ তেনেকেই
অ
উম
আমাৰ তাতো তেনেকে আমাৰ লগৰবোৰ আ এক্সজাম দিবলে গৈছিলে কলেজত পুৰা পানী হৈ গ'ল মানে অ শিমলুগুৰি চিমলুগুৰি তোমাৰতো নাজিৰা সেইফালে ভাগিছে তে শিমলগুটোৰ পৰা পানী হয় আৰু আ তো মানে আ ইষ্টেচনৰ ৰেল ইষ্টেচনৰ তোমাৰ। প্ৰায় হেৰি ভাগি গ'ল চিৰিটোৰ তেনেকৈ ভাগি গ'ল ভাগি গ'ল মানে শিমলুগুৰি আৰু এটা হেৰি আছে বাৰু। ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ মানে শিমলুগুৰি পৰা যাব নোৱাৰি আৰু এয়া ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট তোমাৰ মৰিয়নি যাবৰ পৰা হেৰি বনাই দিছে এই মানে মেইন কে বনাই দিছে এখন আ তাৰপিছত এনেই শিমলুগুৰিৰ শিমলগুৰিৰ পৰা যাবলৈ মানে আজিও বন্ধ আছে শিমলগুৰি পৰা কালি বন্ধ হৈ আছিলে আজও বন্ধ হ'ল মানে হেৰি ভাগি গ'ল তোমাৰ চেৰিতটো অ', আৰু প্লাছ তোমাৰ শিমলুৰি জং চনৰ ভিতৰটো পানী হৈ' গল মানে পোৰা।
অ',
আৰু আমাৰ কলেজতো তোমাৰ মানে পুৰা আৰু কলেজৰ মানে কি হ'ল আমাৰ লগৰ আজি একাম কালি তোমাৰ এক্সাম আছিলে লগৰবোৰ তাৰপিছত অ গৈছিলে তাহাঁতি ৰাতিপুৱা তোমাৰ আঠটা বজাত মানে গৈছে ধৰি লোৱা গৈ পেলাই তাহাঁতি তাত পাইছেগৈ আৰু উম তাৰপিছত তোমাৰ নটামান বজাত পূৰা পানী আহিছে নহয়। এনেকুৱাকে আহিছে তাহাঁতৰ দেখিয়ে মানে কিবা লাগি গৈছে পানী একদম সৰ সৰ অলপ অলপকে আহিছিলে। পূৰা পানী আহি গ'ল নহয় একদম সৰহ সৰহকে আহি গোটেই তোমাৰ একদম মানে ততৰ মুখ। খৰ আগতে আৰু একদম আহিছে পুৰা সোমাই গৈছে লগা লগ পানী তেনেকুৱা নিচিনা। ময়গৈছে তাৰপিছত তাহাতৰ এক্সাম কেনচেল হৈ গল আ। একেই দিনাখনেই মানে একঘণ্টাৰ ভিতৰত পানী তোমাৰ একদম গোটেই ভৰ্তি হৈ গৈছে মানে
গটেই হয়
তাহাঁতৰ তাৰপিছত তাহাতি ওলাই সেইনেকে আহিলে নাজানো আৰু তাৰ পিছত তোমাৰ সেই সেই তেনে কি গ'লো আকৌ তাৰ পিছত অ। পানীত আ হেৰি ফালে তোমাৰ সেই এ এটো কি কয়। উম এই কলেজৰ সেইফালে হৈছে আৰু তোমাৰ। জীয়াৰ তাতো। নাজিৰাৰ মোৰ ঘৰৰ মানে আমাৰ ওচৰতে কলেজৰ ওচৰতে আমাৰ হেৰি এজন আছিলে। আহ তেওঁলোকৰ তাত মানে পুৰা পানী গোটেই তোমাৰ। এই ঘৰৰ ভিতৰত মানে ঘৰটো তাহাঁতৰ ৰাস্তা ৰাস্তাৰ পৰা তললে অকণ ডাউন হয় আৰু।
হ ত' তাহাঁতৰ তাত মানে পুৰা ঘৰৰ ভিতৰত মানে ঘৰৰ ঘৰটোৰ ভিতৰতহে গছ সোমোৱা নাই মানে। বাহিৰত তোমাৰ গোটেইখন পানী মানে তেনেকুৱা হৈছে অ বাহিৰত। মানে তাহতৰ তলৰ এনেকুৱা হেৰি আছে সেইটোত গোটেই পানীও গৈছে কিন্তু মেইন ৰাস্তাৰ পৰা মানে এনেকে আহ সেনেকুৱা হৈছে আৰু। পানীটো চবচাইডে মানে। পানী বাঢ়িছে সেই। অঁ আচলতে মেইন কি নাগালেণ্ডৰ পানীটো যেতিয়া তাত বন্ধ হ'ব তেতিয়া আৰু। কমিব চাগ উম। নাগালেণ্ডটো খুলি দিছে নহয় তাত সেইটোকাৰণে পানী হৈ গৈছে। সেয়াই আৰু।
মোৰো ভুৰতো চলাবলৈ মন এটা আছিলে খালি সোমাই যাও বুলি ভয়।
অ ভুৰ।
হয় ভোৰতো চলাবলে জাহাজী কল হলে হব।
ৰাস্তাটো মোৰ জ্বলাই গৈছে মানে আৰু তোমাৰ এনেকুৱা ডাঙৰ- ডাঙৰ চকাবোৰ যে।
অঁহ', সেইবোৰ বান্ধি লৈ গৈছে ন।
চকা, ভোৰ মানে তোমাৰ সেইবোৰ কৰিছে। এইবোৰ মানে বনাইছে-বনাইছে- কমেও ছজোপা মান চাগে কলগছ ছজোপা নহয়, পাঁচজোপ মান হ'ব। তা'ত বহুতে মানুহ উঠিছে মানে।
অঁহ', এইটো ভাল লাগে নহয়।
অ কেনেকুৱা মানে- আমাৰ চাইডে উৎপাত। আমাৰ ঘৰৰ ওচৰতো মানে পথাৰত পুৰা পথাৰৰ ৰাস্তা সমান হৈ আছিলে। আম, আম, কল গছ, চল গছ কাটি নি- তাহাঁতিও আমাৰ তাহঁতেও বু ভোৰ বনাইছিলে হাঁ। অঁহ', তাৰপৰা ভোৰ খন বনাই হ'ল নহয়। থপা একেলগে মানে তিনডাল, তিনডাল কলগছ। তিনজোপা মানে। আহঁ তিনজোপা কল গছ- হেৰি বান্ধি পেলাই এনেকে খুটা হেৰিও ভৰাই লৈছে, মাৰিও ভৰাই লৈছে, বাঁহ ভৰাই লৈছে। তাৰপা সেৰি তিনিওটা সমানে উঠি দিছে। নিচনা ডাঙৰ-ডাঙৰ মানুহ গ'ল নহয় সোমাই এখন তল'লে। মানুহৰ- বাকী কেইটা নামি দিলে, এটা মানুহ থাকি গ'ল। সোমাছিলে, ত' সেই মানুহটো লগা-লগ মানে সোমাই গ'ল? সোমাই মানুহটো মানে অঁ হেৰিখন তল'লে সোমাই গৈছে।
অঁহ-অঁহ।
পাৰ হৈ পেলাই ধা কেও পাইছে তাৰ বাহি সাঁতুৰি পেলাই আকৌ গৈছে এইখন ধৰিবলৈ তাৰপৰা শুই-শুই লৈ পেলাই আকৌ বহিছে।
মানে কি তা'ত এ' পুৰা সম্পূৰ্ণ ডুবি যায় নেকি? কিমানডোখৰ দৌ আছিলে যিটো পথাৰ চলাইছিলে। সেইখনটো চাগে গোটেই গাটো ডুবি নাযায় চাগৈ?
হাঁ ডুবি গ'ল, সোমাই গ'ল।
গোটেই মানুহটো সোমাই গৈছে?
তা'ত পথাৰত। অঁহ', পথাৰত তোমাৰ তুমি যদি জান ন মই তোমাৰ ডিঙিৰ ওচৰলৈকে পানী।
অ' বা বহুত।
অঁহ', - অঁহ ', -একদম ৰাস্তাটোলৈকে উঠিছে ন পানীটো। উম' পথাৰকেইখন দ' আছে। উম' ৰাস্তাটোকে, একদম ৰাস্তা সমানত আহি গৈছে।
উমঁ, হুম।
উম।
তাকেই। বাকী তোমালোকৰ ভঁৰাল-চৰাল ঠিকে আছে।
অঁহ ', -ঠিকে আছে, এতিয়া ঠিকে আছে মানে কি আৰু সেইয়াই আৰু।
অঁ ভঁৰালত কি পানী হৈছিলে নেকি এনেকৈ? অঁহ', -অঁহ', -। আঁঠু ওপৰলৈকে পানী।
উম।
অঁহ', -অঁহ', -। অঁহ', ঠিক আছে তেতিয়াহ'লে। বাকী' ভাত-পানী খালা নেকি?
নাই-নাই, নাই খোৱা দেই। তুমি খালা নেকি?
নাই খোৱা, এই খাম বাঢ়িছে আৰু। বোলো খাবলৈ যাওঁ ভাতকে। অঁহ', -ঠিক আছে, ঠিক আছে।
উম-উম।